হেল্ল' শুনা পাইছনে নাই?
শুনিছো।
কি কৰি আছ?
ভাত বনাই আছো।
ভাত আজি কিহে বনোৱা হৈছে?
মাটি মাহত তৰকাৰি।
মাটিমাহৰ তৰকাৰী কেনেকে বনায়?
গুটি আলু ভাজি।
আচ্ছা। মাটিমাহ টোৰ কি কেনেকে বনোৱা হৈছে?
শুনা নাই ভালকে।
মাটিমাহৰ তৰকাৰী আজি কেনেকে বনালি?
অ', মাটিমাহৰ তৰকাৰী। ভুজি আলু ভাজি মই কৰিম।
মাটিমাহৰ ভাজিটো কেনেকে বনালি কওঁক গোটেই কথাখিনি।
হেল্ল'।
কেনেকে বনালি গোটেই কথাখিনি ক'?
অ', মাটিমাহ তিয়াই থ'লো তিয়াই থৈ চুকা গুচালো গুচাই আৰু বনাইছো কুকাৰত দি দিলো কুকাৰত দি দিয়াৰ পিছত ছয় সাতটামান হুইচেল মাৰিলো।
অ'।
পিছত হ'ল আৰু সিজিলে। তাৰ পৰা ঠাণ্ডা হোৱাৰ পিছত আৰু তেল মাৰিলো। মিঠি গুটি দি তেল মাৰিলোঁ। হেল্ল'।
এতিয়া কি কৰি আছ'?
এতিয়া মই আমকুটি আছো। পকা আম কেইটামান পায়। তাৰ পৰা তাকে টিছু বা খাব লাগিব। অ'। ভাত খোৱাৰ আগতে খাব লাগিব হা। ফটো মাৰিবলৈ গলো ফটো মাৰিলো। চকু টিপিয়াই পেলা তাৰ পৰা এতিয়া আহিছো। উম। আহি পেলাই এতিয়া নিজৰ কামকেইটাক কৰিছোঁ।
অ'।
উম কৰি পেলাই এতিয়া সেই আম কাটি খাম আৰু খাবলৈ নাই হোৱা আও।
মামাৰ ঘৰলে কিমান সময় ত যাবি?
মামাৰ ঘৰলে নটাত যাম আও। চোৱা খেদিব লাগিব। তালৈকে বুলি যাম।
ঠিক আছে ময়ো কলেজলৈ যাব লাগিব। কলেজলে গৈ পেলাই যদিবা পাৰ্মিচন উলিয়াব লাগিব ম কলেজলে যাম কলেজলৈ নটা বজাত যাম। তাত দহটা পৰা এঘাৰলৈহে খোল থাকিব। কচোন। নাই, নাই, শুনা পোৱা নাছিলো, এতিয়া শুনিছো।
অ', ঘৰত তাৰপা পাণ পাৰিব দেউতাই পাণ জুকিয়াব লাগিব।
পাণ কেই গুচি মান ওলাব?
দেউতাৰ লগত গোট খাই তই জুকিয়াবি।
অ'কে।
জুকিয়াই পেলাই হ'লে আকৌ মানুহজনক দিব। বিগে
ঠিক আছে তই মাছৰুম বনোৱা গোটেই প্ৰচেছটো কচোন মাছৰুম।
অ' মাছৰুম অ'। ধান-খেৰ আনিলো আনি পেলাই কুটিলো পিচ পিচকে সৰু সৰুকে কুটিলো। তাৰ পৰা কুটি পেলাই সিজ গৰম পানী কৰিলো জুই ধৰিলো জুই ধৰি পানী দি গৰমালো। গৰমাই পেলাই এই গৰম উতল আহিলত খেক খিনি দি দিলো। দি পেলাই সিজালো অলপ সময় সিজোৱাৰ পিছত আকৌ টুকিলো। টুকি পেলাই অকনমান অ হেৰি খিনি নিয় মানে সেই পানীটোক খাবলৈ অকনমান মোকোলাই দিলো এই খেৰখিনি খেৰখিনি মোকুলাই দিয়াৰ পিছত অকনমান জৰ্জৰীয়া পৰিছে আৰু তাৰপৰা সেয়া আকৌ পলিথিন আনিব লাগিব। পলিথিনত খিনি টোপোলা কৰিব লাগিব আৰু বীজ টো দি দি যাব লাগিব। খেৰ দি বীজটো দি দি তেনেকে হেঁচি ধুনীয়াকে টোপোলাটো ভালকে বনাব লাগিব।
এইটো গোটেই মাছৰুম ওলোৱালে কিমান সময় লাগে।
মাছৰোম ওলোৱালে দহ, বাৰ দিন লাগে। দহ বাৰ দিনত কুৰতো আহিব। অলপ অলপ ভেঁকুৰটো আহে আৰু তাৰপৰা ভেঁকুৰটো আহিলেই পানী চানী দিব লাগিব পানী চানী দি পেলাই দিলে ফুলতটো হেৰি হ'ব আৰু ফুল কাটি পেলাই বেচিলে বেচিব পাৰিবি, খালে খাব পাৰিবি।
ঠিকে আছে কেইবা টোটেল কেইবাৰ ছিঙিব পাৰি?
ততে দুবাৰ মানহে পাৰি আৰু ধেৰবাৰ নোৱাৰি।
এবাৰ কিমান লৈতাই কে ওলাই কিমানানকে ওলাই এবাৰত?
এবাৰ এটা টোপোলাত চাৰি কেজি, পাঁচ কেজি ওলাই। টোপোলাটো বন্ধাৰ লগত কথা আৰু। উম, টোপোলাটো বন্ধাৰ লগত কথা ডাঙৰকে বনালে সৰহকে ওলাই সৰুকে বনালে কমকে ওলায়।
অ', হয় সেইটো কথা।
কেইমিনিট গৈছে?
এতিয়া পাঁচ মিনিট তেওঁ চেঙছে
অ', আৰু পাঁচ মিনিট আছেই উম, আমটো খাই ল' নে।
আমটো খাই নাম মই নেখাওঁ আম।
শুনিছা নে নাই আম খাই ল' উম।
আৰু এতিয়া মাছৰুমটো কেনেকে বনোৱা হয় সেইটো বিষয়ে ক'।
উম। মাছৰুম আৰু কি আৰু ফুলটো ডাঙৰ হলে কাটি পেলা তাৰ পৰা হ বনাওতে কি গৰম পানী অকন দি দিব লাগে কাটি মেলি। গৰম পানী অকণ দিম। মেলি আকৌ টুকিব লাগে টুকি বনাব লাগে ধুনীয়াকে আলু চালু দি মচলা চচলা দি বনাই ধুনীয়াকে খাবলে টেষ্টি হয় আৰু তেনেকে ভালকে বনালে।
আচ্ছা আচ্ছা। মই এতিয়া তোক এই কাৰ্যই বিষয়ে গোটেইখ ক বুজাই দিম হা
আহ।
কাৰ্যটো হৈছে গভমেণ্টৰ ফালৰ পৰা দিয়া এনেকুৱ নহয় কাৰ্যটোৰ বিষয়ে নহয়ইটাৰ্শ্বিপটোৰ ক মই কৈ দিম এ বুজাই দিম।
আহ।
এতিয়া ইন্টাৰ্ণশ্বিপটো হৈছে আমাক ইউনিভাৰ্চিটিবোৰে ইউনিভাৰ্চিটিবোৰে ছ ছাত্ৰ ছাত্ৰীসকলক দিয়া এনেকুৱা এটা প্ৰগ্ৰেম যিটো প্ৰগ্ৰেমত ছাত্ৰ ছাত্ৰীসকলে নিজৰ বৌদ্ধিক বিকাশ খিনি কৰিব। পাৰিব মানে কথাটো চাবলৈ গ'লে এনেকুৱা যে আমাক এ ইউনিভাৰ্ছিটিৰ ফালৰ পৰা প্ৰথমে এইটছ' দিয়ে এখন পাৰ্মিচন লেটাৰ দিব লাগিব। সেই পাৰ্মিচন লেটাৰ খনত তেখেতে লিখি দিব যে, ছাত্ৰ বা ছাত্ৰী জনে বেলেগ এখন কলে স্কুলত গৈ পেলাই সেই অনুষ্ কামটো কৰিব পাৰিব লাগিব, তই কথাটো বুজি পাইছ
অ', অ', পাইছোঁ।
মাজে মাজে বুজি পাইছোঁ, ঠিকে আছে নুবুজা কথাবোৰ সুধিলে ভাল আৰু অ', আটো বেছিকে নহয়, ঠিকে আছে টো ঠিকে ক'ব লাগে। এতিয়া, আজি মই ইনষ্টিটিউচনলৈ যাম, গৈ পেলাই পাৰ্মিচন লেটাৰখন উলিয়াই আনিমগে, পাৰ্মিচন লেটাৰখন উলিয়াই অনাৰ পিছত, আকৌ আ এইথ যদি পাছ কৰিব লাগিব, বুজি পাইছ'? তাৰপাছত, এইচ অ', ডিৰ পৰা পাৰ্মিচন লৈ পেলাই আকৌ মই এল পি স্কুলখনত জমা দিবহি লাগিব। স্কুলখনত জমা দিয়াৰ পিছত আকৌ স্কুলখনৰ হেডমাষ্টৰে এখন পাৰ্মিচন পাৰ্মিচন লেটাৰ লিখি দিব লাগিব
অ
অ' নহয় বুজি পাইছোঁ বুলি কওঁ, অ' হয় বুলি কওঁ তাক তাৰপাছত, সেই পাৰ্মিচন লেটাৰখন মই নিজৰ লগত লা ৰাখি পেলাই বিদ্যালয়খনত মই ক্লাছ কৰিব লাগিব। ক্লাছ কৰিব লাগিব মানে, এশ সাত দুই ঘণ্টীয়া এটা ক্লাছ তাৰে মই ভাগ কৰিছিলোঁ ধৰি লওঁক, বিছ দিনৰ কাৰণে ছঘণ্টা ছঘণ্টাকে ক্লাছ কৰিব লাগিব। এতিয়া যেনিবা মই ছঘণ্টাকে ক্লাছ নকৰোঁ, মই যোৱা টাইমত--অ এনেকুৱা এটা কথা আছিলে ৰিপ'ৰ্ট লিখি শিকিব লাগিব আমি
অ
ৰিপ'ৰ্টটোত এনেকুৱা কৰিম যে যেতিয়া যাম, তেতিয়া ফটো এখন দিব লাগিব আৰু যেতিয়া তাৰ পৰা ওলাই আহিব লাগে, তেতিয়া এখন ফটো দিব লাগে।
হয়।
কিন্তু এতিয়া আমি আমাৰ ঘৰৰ ওচৰ বোলে এইটো কাৰণে আনিছো যাতে, আমি--আ সোন গোটেই ছঘন্টা আমি তাত ক্লাছ নকৰিলেও হ'ব মানে বুজি পাইছোঁ তাৰপিছত, এতিয়া আমি যেনিবা যিকেইটাই কৰোঁ সেইকেইটাই যোৱা টাইমত গৈ ফটো মাৰি থম, মাৰি পেলাই অহা টাইমতো ফটোটো মাৰি পেলাই আমি ৰিপৰ্টটো ৰাতি ঘৰত বনাই পেলাম।
হা
গ্ৰমটো কৰিব লাগিব এই ইটাৰশ্বিপটো ত্ৰিশ নম্বৰ আছে মানে
হয়
বুজি পাইছে এতিয়া ত ক কিবা কিবি
কলেজলে ত যাবি কেলে যাবি
কলেজলৈ যাম মই ইচ্ছ দি পৰা যিখন পাৰ্মিশন উলিয়াব লাগে সেই পাৰ্মিশনটো উলিয়াবলৈ যাম আকৌ
অ তাৰপৰা গূৰি কে তজাত আহিবি
তাৰ পৰা মই উম দহটা পাইগ এঘাৰ চলি থাকিব গতিকে দহটাৰ পৰা চাৰে দহটা বজাত আমাৰ কাম হৈ যাব এঘাৰটা বজাত ঘূৰি আহিম
মানাঘৰ সোমাই আহিবি না
মামাৰ ঘৰ সোমাই আহিব লাগিব অ মামাৰ ঘৰ লগ অকমান বাহে বাহে ৰাস্তা গুচি হক
অ
আহি ঘৰত আহি পাণ লৈ লে আকৌ পান দি আকৌ তাল যাওঁ
ভাল বাৰ পাানৰ ডাল বোৰ কাটিলে ধুনীয়াকে থৈ দিবি চাহ জেগান গোটেই তাই দেই মই আহি ৰুমহি
হ'ব
আহ
আৰু জলকীয়া লৈ আহিব কথা মনত ৰাখিবি
জলকীয়া আনিবি ককাহঁতে গোট খাই আম কেইটামান পাৰিবি ককাহঁতে গোট খাই আম কেইটামান পাৰিবি পিছফালৰ আমজোপা
এই মই তাত গৈ পটাই আম পাৰিবল নাই এতিয়া গৈ পেলাই দেখোন মোৰ কলেজলৈ যাবলৈ হ'বেই
উম তাৰপা ঘৰলে সুতেলাই আহিব লাগিব দেউতা পাণ পাৰিলে জুকিয়াবহি লাগিব
আহিম
অ তেতিয়া সোনকালে গুচি আহিবি ঘলে
দে হৈ গ'ল দছ মিনিট দছ মিনিট হৈ গ'ল
আহ কুকব নালাগে নে
আৰু কলটো কাতেই খোৱা নাই এতিয়ালৈকে
কথা